অ, শুনিছে নে? অ অ, এতিয়া শুনিছো ৰে। উঠনি শুনাই নাছিলো একো। ভাত বনালি?
ভাত নাই বনাম আ, দেৰিকে বনাম অকমান।
অ, ময়ো আহি পাইছো। নাই আহি পাইছোহে ইহঁতক কিবা এটা দিলৈ। দি লৈ লাহে ধীৰে বনাম আ
সেয়া, হেৰিয় কি আপুনি আপুনিয়ে শিকাই আছে, এইকেইদিন আৰু?
শিকাই থকা, মই শিকাই থকা বুলি নহয় ভিনন্দু গৈ আছে।
অ
আজিহে মই গৈছো, এইকেইদিন যাবই পোৱা নাই। এইটো সিটো লেঠা ওলাই আছে। ইহঁতো নাই, মায়ো আছে অকলে।
উম, উম।
সেয়া।
ষ্টুদেণ্ট কেইটা?
ষ্টুডেন্ট মানে কি, তিন চাৰিটাৰ পৰা এটা গ্ৰুপ কৰি থোৱা গৈছে সেইটো গ্ৰুপত সাত আঠটা মান, মানে গোটেইখিনি অহা নাই যে কিছুমানৰ কৰ্চ শেষেই হৈছে। কিছুমান আৰম্ভ হৈছে। তাৰপিছত আকৌ চাৰিটা বা পাঁচটালৈ এটা কৰি দিয়া গৈছে। পাঁচটাৰ পৰা ছয়টালৈ এটা কৰি দিয়া গৈছে এনেকে।
অ
মানে কিছুমানে চমহীয়া লয়, কিছুমানে এবছৰে লয়। চুমহীয়া খিনি সোনকালে শেষ হয়। কমপ্লিট মানে, এবছৰ শিকিলেও কিছুমানে মানে প্ৰথমৰ খিনি শিকি-শিকি আহি থাকে, পাহৰি-পাহৰি আহি থাকে শেষলৈ এনেকুৱা মনে। কিছুমান পোৱালি আছে, কিছুমান পোৱালি অলপ ভাল যে সিহঁতক গোটেইবিলাক মনত একেবাৰে ৰৈ যায় আৰু ধুনীয়াকে মানে অ, সুধি পুচি ধুনীয়াকে ক্লিয়াৰ কৰি লয়। কিছুমানে নাই, খালী চাৰ্টিফিকেটৰ কাৰণেহে মানে ক্লাছ কৰে এনেকুৱা লাগে আৰু ইমান ৰাপ নাই এইবিলাকৰ।
অ, সেইটোৱে, অ। সেইটোয়ে, সিহঁতে মানে, উম ইমান গুৰুত্ব নাই কিছুমান ষ্টুডেন্টৰ। খালি চাৰ্টিফিকেটটো ল'ব লাগে আৰু মানে সিহঁতৰ কামত। পিছত লাগিব সেই তেনেকুৱা।
উম, উম যদি এইয়া পিছত তাত কাম কৰিবলৈ দিয়ে য'ত কাম বিচাৰ যায় চাৰটিপিকেট খন দেখুৱাই হয়। তাত যদি নোৱাৰে তেতিয়া?
অঁ, সেইটোৱেই সেইটো কাৰণে শিকি কৰি ভালকে যাওঁ বুলি নেভাবেই। সিহঁতে, সিহঁতে কিছুমানে মানে ফাং ফুং কৰিয়েই যেনতেন কৰ্চটো শেষ কও আও এনেকা ভাবে, আজি কিবা এটা শিকাই দিলে নতুনকে হয়, সেইটো কাইলৈ আহি পেলাই কৰি চাব লাগিব। সিহঁতে পাৰিছো নে নাই? সিহঁতে মানে ধৈৰ্য নাই আঔ মানে। আজি কৰিলো সেইটো এ এইটো পাৰিলোৱে আঔ কাইলৈ নকঁও কাইলে বেলেগ নতুন শিকাব লাগে। অঁ তেনেকুৱা মানে, নতুন শিকাই দিলে আকৌ পৰশিলৈ পাহৰি থাকিলে সেইখিনি, আজি কি কৰিলে সেইখিনি পাহৰিলে কাললৈ খিনি পৰহিলে পাহৰিলে এনেকুৱা ক কিছুমানে আছে, নাই কিছুমান ধুনীয়া ভাল। সিহঁতৰ, সেই
এতিয়া মই মই শিকি কেনে যদি মই চাৰটিফিকেট খন হ'লেটো নহ'ব। ভালকে শিকিব লাগিব।
অঁ, সেইটোৱে তই ক্লাছ তই ত' গৈ আছ জানো?
নাই কাইলৰ পৰা যাম আকৌ।
অঁ সেইয়াই, একদম মানে সেইটো এটা আৰ্ট হয় হয় নিজ কে তই যদি সেইখিনি গোটেইখিনি কৰি মেলি ল' আৰু কৰি তাত কৰি আহি পেলাই ইয়াতে মানে কি শিকিলো কাবাৰ মুখে মুখতে মানে এনেকে হেৰি কৰি কৰি চাব লাগিব প্ৰেক্টিচ কৰি পেলাই।
হেল্প কৰিবলে হেৰি নাই যে বস্তু খিনি নাই যে।
অঁ, প্ৰডাক্ট খিনিও আন আনি ল'ব লাগিব প্ৰডাক্ট খিনি কিনি আনি পেলাই উম উম উম। প্ৰাডাক গোটেইখিনি কিনি আনিব লাগিব। অঁ
তা তাই কিবা কৈয়ে আছে।
তথাপি তাই মানে যি খিনি এই যিখিনি মানে হেৰি আও এহ এইবিলাক ব্লাছাৰ এডাল ব্লাচ চেলাচ আকৌ সেইখিনিয়ে আও এখন প্লেট এখন ক আই চেদ' প্লেট এখন সেই তেনেকুৱা নিচিনাকে, অলপ চলপ কিনি ল'ব লাগিব আও।
উম উম তাপিছতে আকৌ হেই কি আ' তাছতে আকৌ এইয়া সেই খিনি হেয়াৰ যে এই যে এটা যে এইটো, এইটো যে
ক্লিপিং কৱাটো যে। এই এনেকে, ফ গৰম কৰি কৰি যে এনেকে হেৰিটো দিয়ে যে ক্লিপিঙ বুলি কয় সেইটো। সেইটো তাৰপিছতে কয় এয়া আপোনাৰ হেয়াৰ যিটো সানি লয় এনেকে স্প্ৰেয়াৰ সেটো হেয়াৰ ইচপেয়াৰ টো চাই এতিয়া আমাৰ সেইটো মেইন লোৱা বুলি ভাবি আছো এতিয়া।
তাৰছতে সেই মেচিন একেবাৰে তাইডালাত পাঁছ হেজা।
অঁ, অঁ সেইকেইটা দাম ধেৰ আক' পাঁচ হেজাৰ পা মানে পাঁচ হোজাৰ আছে, সাত হোজাৰ আছে, সেনেকে আছে জোন এই জোনালী বৌ তাত থাকাটো সাত হাজাৰ।
উম উম, তে হেয়া সেই কেইবডালো থাকে নে, তাইডাল কি হেৰি নে টং, টং নে কি সেইডালো আছে তাতে চুলি যে ইয়া হেৰি যে কৰে, কেনকুৱা, কেনকু
কাৰ, কাৰ্লি কৰাৰ নিচিনা হয় যে।
অ, অ।
অ। অ, মানে তাতে আছে কেইডালমান, মই সেইবিলাক ইমান কৰি নাখা নাই যে, কাৰ্লিও কৰিব পাৰি। কিবা-কিবি কিনি লৈ আহিছে নহয়।
যেতিয়া পইচা হ'ব সেই দুডাল মই পিছত কিনিম, ই এতিয়া ইয়া উম, চুলি যিডাল এনেকে হেৰি কৰে, চুলি খিনি মানে অলপ উম ডাঙৰ দেখুৱাবলে এডাল এনেকে হেৰি কৰে যে
অ অ, মই বিশেষ মানে চুলিৰ এই বান-চান বনোৱাে সেই বিলাক ইমান নেজানো হা, একো নাজানো সেইবিলাক। চুলি ষ্টাইল কৰা বিশেষ নাজানোৱে যে, উম। তাৰ মুখ মুঠতে থ্ৰেডিং টো আকৌ মানে হেয়াৰ কাট টো ভাল দৰে শিকি লোৱা, আমাৰ ইয়াত সেইটো বেছি চলে।
উম, উম, উম।
থ্ৰেডিং টো বেছি চলে, হয়। তাৰপিছত ফেচিয়েল-চে চলিব, মাছাজ চলিব, সেইবিলাক মানে এনেকুৱা পাৰ্লাৰ বিলাকত বেছি চলে আৰু। তে মই এইবিলাক পাৰ্লাৰ বিলাকত দেখিছো যে
এ, আমাৰ কৰি আছো
ইস্পষ্ট হোৱা নাই দেই, তোৰ মাতটো যে কিবা নিচিনা হৈ আছে অলপমান।
অ অ, ভাল হৈছে নে?
তাৰপিছতে ফেচিয়েলটো শিকাইছে হে কালিৰ পৰা।
অ, মানে ফেচিয়েলৰ ইষ্টেপ কিটাহে লাগে ন, ষ্টেপ কেইটা কেনেকে কৰিব লাগে? উম।
উম। উম উম উম, সেই, সেই বস্তু খিনি মানে বেছি ফেচিয়েলৰ ইষ্টেপতো মানে তাত শিকি আহিলি, আহ ঘৰত মানে ফেচিয়েলৰ কিম বা কিবা অইল এটা লৈ অ। অইল-চইল কিবা এটা লৈ পেলে সেই ফেচিয়েল মানে যেনেকে কৰিছিলি সেই ষ্টেপ কেইটা ঘৰত কাবাক এনেকে-এনেকে অকমান মুখত মাৰি চাবি। ফেচিয়েলৰ কিড নাথাকিলে অইল ক অইল দি পেলাই কৰি চালেও হব। হেনেকে
অ, তেতিয়া মানে উম প্ৰেক্টিচটো হ'ব ন, হাতখন আহিব। এতিয়া আমাক খুলি লওঁ বুলি ক'লেও ক'ত খুলি ল'বিনো!
খুলি লওঁ বুলি ভাবিলোও মই ভাবি প্ৰথম কৰ'বাত যদি পলাই চলাই কৰ'বাত সোমাইহে যাওঁ। কাৰণ পাৰালা এখন খুলো বুলি ক'লে ধেৰ পইচা লাগিব হয়।
অ অ, পাছত পাৰলাত মানে এনেকে দিনটো দিনটো সেই কৰি মেলি দিলে পিছত প্ৰেক্টিচিনি হৈ থাকিব
অ সেই লৰাটো
উম উম।
মাততো তোৰ ভালদৰে অহা নাই হা, ইপিন সিপিন কৰচোন অকমান লৰচৰ হ।
অ এতিয়া শুনিছো দে আকৌ স্পষ্ট অ এতিয়া শুনি আছো।
শুনি আছো দে, তই শুনিছ নে? হেল্লো'
অ', অ', অ', সেই তেনেকে কিবা এটা
অ'। হেল্লো'। অ'। অ তাৰপিছতে সেয়া তেনেকে অ পাৰ্লাৰ এখন ঘৰতে খুলি লং এতিয়া হেৰি নাই।